হেল্ল'? হেল্ল' আহ শুনি আছো শুনিছো। অ' শুনিছো শুনিছো খবৰ খাটো কেনেকুৱা?
ভাল ভাল।
উম তাৰ পৰা আমাৰ বুঢ়ী ঢুকাল নহয়।
উম আজি তিলানী খাই আহিছো ভাত পানী। কালি তিলানী গৈছে আজি চাৰি দিন।
সেইদিনাখন কথাটো বাাখ্যা কৰিম। নোৱৰা। সন্ধিয়া মই তালে উম পথাৰৰ পৰা আহি ভাবি আছিলো যাওঁ যাওঁ বুলি। তাৰ পৰা তেনেকুৱাতে আকৌ খুৰিই ফোন কৰিলে, আহাচোন ঘৰলে হাগিচ দুটামান দোকানৰ পৰা। আহো গৈ দোকানৰ পৰা আহোঁ গৈ এইফালৰ, পৰা তাৰ পৰা মই তাৰে যাওঁ বুলি ভাবিলো, তাৰ পৰা আকৌ চোলাটো পতাপত পিন্ধিলৈ যাওঁ বুলি বাইকখন লৈ ওলাই গলো। উ প দোকানৰ পা গৈ লৈ তিত পাইছো গৈ আৰু তেতিয়াহ'লে খোৱা কৰিলো দোকানৰ পৰা দোকানত পা তাৰ পা আৰু বুজি পোৱা নগ'ল খুৰা গৈ দোকান পোৱাৰ পিছত মই খুৰালৈ ফোন কৰিলোঁ, খুৰাই ক'লে বোলে মই দোকানলৈ আহিলোঁ। মই ইয়াত নেপালে তাত যাব পাৰিলে তাবলে ৰৈ দে। তাৰপা মই সেহ'তৰ ঘৰত গ'লো। সেহেতৰ ঘৰত গৈ লৈ ৰৈছো। তেতিয়াই আউ বুঢ়ীয়ে উশাহ টানিছে আউ টানকে টানিছে মানে কৈছে ইহ'তে মোক কৈছে বোলে। তাৰপা মই ঘৰলে ফোন কৰিলোঁ, ঘৰলে ফোন কৰোতে তেতিয়া আকৌ হে ঘৰৰ পৰা আকৌ ওলটাই ওলটাহে সুধি আছে। কি হৈছে কি হৈছে? তাপা মই ইহঁতক এনেকে কোৱ দেখি ইহঁতৰ ওচৰ অকমান দেৰি ৰৈ পেলাইন মই ঘৰলে গুচি আহিলোঁ, ঘৰত ক'লোহি বোলো পতাপত জাচোন পতাপত জা, বুঢ়ী কি হৈছে আৰু তাৰপৰা তেনেকুৱাতে ভাল হ'ল, ভাত কেইটা লৈ গৈ পাইছোগৈহে, বৌৱে আৰু অৱস্থা একেবাই বেয়া আৰু, গোটেই কেইটা গৈ পাছোগৈ বুঢ়ী অৱস্থা বেয়া, তেনেকুৱাতে আৰু খুৰাঈ ক'লে, চবেই প্ৰাৰ্থনা গাইছে আৰু ভগৱানক চিন্তা কৰিছে আৰু, বুঢ়ী হাত ঘৰিয়ে ধৰিলো আৰু, চবেই ভগৱানৰ চিন্তা কৰিছে তেনেকুৱাতে আৰু বুঢ়ীৰ অৱস্থা নাইকিয়া হৈ আৰু বুঢ়ী উশাহ গ'ল আৰু। তাৰপিছত আমাৰ ই কনফাৰ্ম হোৱা নাই কথাটো এতিয়া আৰু আমি মানে গোটেইখিনি ভালদৰে নাজানো ঘৰৰ মানুহ খিনিয়ে তাপা ঘৰ মানুহখিনিয়ে নাজানো বুলি কয়, নাজানো বুলি কোৱা দেসি ওচৰ ভকত কেইজনমানক মাতিবলৈ গলে। একো শুনা নগল
উম,
উ খোৱা লোৱাতে পতিলো, উচৰ মানোবোৰক মাতিবলৈ গৈ লৈ আউ
অ',
অ', মাতিবলৈ কৈছো আউ, ভকত কেইজনে পথাৰ পৰা আহিলো ভাত খাবলৈ লৌ এতিয়া। সেইটো কাৰণে মই। অ ', ভকত কীজনক কলো বোলো আহিব এপাক! তাৰপা আকৌ। মাতি লোৱা আকৌ এবাৰ গৈছো! দু দুবাৰ গৈছো। আহিছো আকৌ মানুহ গলে, মানুহ গলে তো বাহঁতে সেইবা লগতে লৈ গৈছে। উলপ উলপ খাই দিব! খাই দিয়াৰ পিছত আউ গ'ল আউ বুলি কৈছে। মানুহখিনিয়ে গ'ল বুলি কোৱাৰ লগে লগে কনা-কটা কৰিলে আৰু মানুহ বিলাকে। বাহিৰলৈ উলিয়াই দিলে আউ, তাৰ পিছত এতিয়া ভকত তই মোকহে কৈছ বোলে, তই বোলে গোটেই গাঁওখনত জনাই দেগৈ যা। বাইদেউহঁতে গোটেই গাঁৱৰ মানুহখিনিক গোটাবলৈ দিছে, তা পা মই এতিয়া মই তেনেকে অকলে গ'লেটো মই নোৱাৰিম, ডাঙৰ মানুহ এটা লৈ গ'লেহে পাৰিম। সেইকাৰণে আমাৰ আউ এটা খোড়া আছে সেই তাক ক'লে, তাক আক মোৰ লগত যাব লাগে বোলে। উম, তাকৌ মোৰ লগত জাবলৈ কৈ আছে আউ। সেয়া মই আৰু খুড়া ল'ৰাটোৱে গ'লো। গৈ লৈ, বাইক লৈ আমাৰ ঘৰৰ পৰা গোটেই গাঁওখন সিঘৰৰ পৰা সিঘৰলৈ গৈ গৈ। ৰাস্তা ৰাস্তাই চিঞৰি গৈছো! দুঘ মানত ঘৰতো সোমালো, গোটেই কেইঘতে! কৈ মেলি গোটেই খেল বি খেল চোৱা নাই আৰু চবকে কৈ মেলি আৰু অ ', মানুহখিনি মাতি থৈ আহিছো, তাৰপিছতে মানুখিনি আহিছে, আউ বাইক থই আকৌ তাত গৈছো। আকৌ ৰাতিয়ে আকৌ খৰি। খৰি দিবলৈতো এতিয়া গছ লাগিব। গছ কাটিব লাগিব বা দে। গছ বন বিলাক লাগিব হেতু কানে আকৌ। গছজোপা কাটিবলে হেৰি কৰিছো। গছজোপা কাটিবলে আকৌ মেচিন নিবলৈ আহিছো মানুহটো সতি। মানুহটোক মেচিন অ', নাথ দা আছিলে। তাক লৈ গৈ আকৌ গছজোপা কটাই লৈ জাগা-চাগা ৰাইজে উলিয়াইছে গোটেই খই-চই দি কই আামাৰ ঘৰ পাও বাঁহ অলপ নিলে, মামাই ঘঅপাও বাঁহ অলপ নিলে। খৰিসোপা গোটাই কই ৰাইজে গোটেইখিনি যা যোগাৰ কৰিলে হেৰি কৰিলে আৰু মুখাগ্নি- চুখাগ্নি কৰাই কই লৈ, গোটেই ডাঙৰটো খোৱাই বতাই ধৰিয়ে নিলে। বগাই ধৰি লৈ নিলে আও। বেলেকে ৰাইজে বাকীখিনি কৰি দিলে কামখিনি আও।
উমম।
কেএ দুটা বাজিলেগৈ, ৰৈ থাকোতে ৰৈ থাকোতে ৰৈ থাকোতে ৰৈ থাকোতে। দুটা বজাত দেখি আছো, শুবলৈ ললে। ইটো চব মাটিত পৰিছে মই আৰু ওপৰতে অকলে পৰি দিলোঁ। উপায় নাই এতিয়া। মই মানে, টোপনিত এনেকুৱা হৈ গৈছো মানে ম নিজে মাথা-চাথা ঘূৰাই গৈছিল। অ পৰি দি লয় বিচনাতে টোপনি গুচি গলোঁ। ৰাতিপুৱা এঘাৰটা নে দশটামান বজাত সবৰ পাইছোঁ আৰু। চব খুৱাহতঁ‌ৰ ঘৰতে শুই দিলো গোটেই চাৰি পানি আমাৰ ঘৰ। ৰাতিপুৱা উঠিলৈ ইয়ালে আহিছোঁ আকৌ গৰু-গাই চাব লাগিব এতিয়া। গৰু-গাইকেইটা ঘৰতে এৰাল দিব লাগিব এতিয়া। পথাৰলৈ যাবতো নোৱাৰি আৰু। খেতিও ৰখি গল খেতি থাকি যোৱা কাৰণেও এতিয়া বেয়া হৈছে আৰু। হলেও উপায় নাই হয় দিয়ক খেতিতো ৰাখিবই লাগিব, থবই লাগিব। সেইটো কাৰণে খেতি থাকি পেনে আও চিন্তা এটা হৈছে এতিয়া ৰুৱনী মাত কিন্তু, ৰুৱনীয়ে ৰুব নোৱাৰে এতিয়া। আমি কঠীয়া তুলিএ নথলোঁ। আৰু মানে বেয়া হ'লে আ। খেতি কি হয় জানো এতিয়া হাল বাই থ'লে এতিয়া। এতিয়ালৈকে নাই ৰুৱা। আজি তিলানী কালি তিলানী গ'ল। তিলানী পসাদ-চখাদ খাই মেলি আজৰি হৈ। আমি এপা কি হয় আ উম, বৰতীয়া ভাত খাবলৈ লৈছোঁ আ। বৰতীয়া ভাত আবেলি আবেলি। কাইলৈ আজৰি হৈছোঁ আ। হলেও মই প্ৰথমতে ভাবি আছিলোঁ কি গৰম লাগি যায়। বহুত ভোক লাগে হ'বলা। তিনিবেলা নে নাখালে থাকিব নোৱাৰা হৈ যায় বুলি ভাবি আছিলোঁ। কিন্তু ইমানো তেনেকুৱা নহয় কিন্তু এতিয়া। ভাল। মানে থাক থাকিবলৈ ভাল হে। ইমান ভোকতো অনুভৱ নহয়। পানী-দুনি খাই থাকোঁ‌ যে। কিবা-কিবি চাহ-তাহ। সেইটো কাৰণে অনুভৱটো ইমান নহয়। মই হলে ধেৰ অনুভৱ হ'ব বুলি ভাবিছিলোঁ‌। ভুকত মই থাকিবই নোৱাৰিম বুলি ভাবিছিলোঁ‌। জান তিনিদিনে থাকিব পাৰিম নে নোৱাৰিম জানো? এতিয়া চাৰিদিন হৈ গ'ল আজিলেকে ধুনীয়াকে আছো নহয় এতিয়া। এতিয়া এবেলা ভাত ভাত দুবেলা নোখোৱাকেই হয় আছে। মই নোৱাৰিম বুলি ভাবি আছিলো আকৌ।
উম,
তা পা আওখেতিতে খোৱা ঘৰ হাল বাই থাকে বোলে। তাহহতৰ কঠীয়া-চঠীয়া দুপো দুটোপোলা তুলি থৈ দিছে। এটোপোলা তিন টোপোলা পাইছিল তাই টোপোলা তুলিলে, এটোপোলা থাকিলে। সেই দুটোপোলা ৰুবলে আজি এতিয়া ৰোৱনীক লগাই দিলে। মানে ভকতক সুধি লৈছে আৰু, ৰুব পাৰিব নে নোৱাৰিব? ভকতে কৈছে বোলে, তহতি তিল আনি যোৱাৰ পিছত পাৰিবি ৰৈ দিব তাকোতো সতি যাব নোৱাৰিবি। কিন্তু ৰোৱনীয়া বেলেগ ৰোৱনীয়া আহিলে অ, ঘৰৰ মানুহ যাব নোৱাৰিলে ৰোৱনীয়া আহিল। কি, ৰুৱণি কৰি আজৰি কৰি থৈ যাব লাগিব নিজে আহিলে নহ'ব নিজে ৰুলে নহ'ব। সেই কাৰণে এতিয়া সহত তেনেকেই হ'ল কিন্তু আমাৰ এতিয়া। উ, নিজৰ মাটিকণ হল কিন্তু আধিকে আমি তিনি বিঘা মান লৈছিলো। তাই বিঘামান থাকে কি'ল নহেয়, এতি এইবিাটোোবলে এতিয়া ৰোৱনী বিচাৰিলো যতে আজি নাযাওঁ বুলি ক'লে। সে, কাইলে নতুন হ'ব ৰোৱণী আকৌ ৰোৱাব লাগিব। তি, ৰাতি কি কয় জানো এতিয়া।
উম,
উম, তাৰ উপৰি মানুহ বিলাকৰ খেতিত মানে এনেকুৱা হৈছে এতিয়া মই বজাৰলৈ গৈছিলো দেই, উম, মানে এইব বাৰ কৰিবোলে তেতিয়া মানুহ এজনে কৈছে বোলে। আজি কালি ৰাতিওষি দিলে যে এতিয়া পানী জোহল ৰোৱনী ঘূৰাই পঠিয়িলো।
উম,
ইমান টান টান ৰ'দ দুটা দিলে গোটেই বাম মাটি শুকাই আজৰি হৈ গ'ল। এতিয়া আৰু বোলে নি দেখিলে। তাৰপিছত বৰষুণ দিয়া এজাক বৰষুণতে বাৰু কেনেকে ইমান পানী হ'ব যে। গোতেই মাটি ৰুব নোৱাৰি। ৰোৱনীয়ে গুচি গ'ল মানুহজনীয়ে কথাটো শুনি মই হাঁহি উঠি গ'ল। খোৱাৰ লগত বজাৰৈ গৈছিলো তাপা এতিয়া ঘৰে বজাৰত তিপাল এখন ল'লে তিপাল খনৰ চধাই। চুনে বাৰশ টকা তিপালখন ভাল দামতে পাইছো বাৰু কালি বোলে যোৱাবাৰীত সুধিছিলে যোৱাবাৰীত দুহেজাৰ কৈছে তিপালখন সেই একে তিপাল এতিয়া বজাৰৰ পৰা। চুৰিয়া এখন আনিছে, চুইয়া এখন কটনৰ ইমান ধুনীয়া চুৰিয়া। অ' মোক আক সুধিছে এখন কটন নহয় জানো, মই বো পিন্ধ থকাখন তেৰি কট এইখন এতিয়া। কটনৰ চুৰিয়া, সেইখন গৈছে ত আঢ়ৈশ টকা দিলো সেইখনত
উম।
তাৰ পিছত শাক পাচলি দুটা এটা আনিছে তাৰপিছত সিহঁতলে উম, কৰিলে ব্লাউজ দুটা। ল'ৰা টোলে গেঞ্জি চোলা দু দুযোৰ দুযোৰ সৰু ল'ৰা টোলে। ডাঙৰ টোৱে চেণ্ডেল চাৰ্ট আৰু কিবা কিবি আনিছো তালে।
উম, উম।
তাৰ পৰা আকৌ বইলে এতিয়া বৌ ভাগৰ সকামৰ কাৰণে ফটো এখন বনাব লগিছিলে। এইবোৰ স্বাস্থ্যয় বনালে নহ'ব বোলে, একদম ডাঙৰ বনাব বোলে। এ মানুহতো থিয় হোৱাই দিলে যিমান ডাঙৰ ওখৰ হয়। সেই তেনেকুৱাকে বনাব বোলে সাতশ টকাহ সেইখনত।
উম, উম।
সাতশ টকা দিলেহে বনাই দিব, সেইখন বনাবলৈ দি থৈ আহিছে বোলে। ফুটনিটে মাৰি এনেই কৈছে জানো, সিহঁতি হে জানিব। সাতশ টকা দি লয় বনাব ৰাবাৰ। এতিয়া মোক তেল ভৰাই নিদিলেই মই। কালিৰ পৰা সেইদিনাখনে ভৰোৱা আৰু তেনেকেই বাইকখন লৈ ঘূৰি ফুৰিছো। মখনলৈ গ'লে বজাৰৰ পৰা আহিলো তাৰপা। গোটেই গাঁওখন সেইদিনাখন ঘূৰিছো। তাৰ পৰাৰা আকৌ ইটো সিটো। আনিবলৈ ময়ে গৈ আছো বাইকখন ল তেলেই ভৰোৱা হোৱা নাই। বাইকখনত কাইলৈ তেল অকণ ভৰাব লাগিব, এতিয়া তেল ভৰাই নিদিলে। ববাই আকৌ পটুককে কয় দিলে আকৌ সদায় নহয় লোৱ আপ লৈ যা বুলি। তাক লৈ যোৱা সি সদায় তেল ভৰাই গ'ল হেতিন অদাক পঞ্চাশ টকা এনেও তেল ভৰাই ল'লে। কিন্তু মই এতিয়া ক'বলৈ বেয়া হ'ল। ববাই কয় দিলে ইয়াকে লৈ যা বুলি লোৱা। অডা কৰ ইয়াতে থাকক বুলি।
উম।
মলোৱা বাৰি গ'ল হেতেন।
এই হেই এবাৰ পৰা ক'লে গাড়ী তেল নাই বুলি কবি।
উম। সদাগ হেৰিখন তিলনী কৰিবলৈ ক'ৰপাৰ লাগিব।
কি হ।
থণ বাইকখন লৈ যাবলৈ ক'ব লাগিব। মোৰ বাইক কিবা কাম কৰিলে মোৰখনত তেল নাই বুলি ক'ম। একচাৰ চত তেল আছে তে তেল থাকিলো নে পিক আপ নলয় বুলি ক'ব লাগিব। বাইকখনে বোলো পিক আপ বাইক খনে হেৰি আছে কিন্তু তেলতো একেবাৰে কমি গ'ল কালি পেলাব পাৰ সেইদিনাখনে দে এশ টকা তেল ভৰাই নাই নাইনপুৰ পৰা আপ ডাউন কৰি এতিয়ালৈকে চলি থাকে এইখনে ইমান তেল খোৱাৰ বাইক খনে। এনেকে ক'ব লাগিব।
মোহঁততো পইচাছে না এতিয়া ববাকো ক'লে ববাই কণ বন নকৰে এতিয়া। তেলে নাই কি কৰিম এতিয়া এনেকে ক'লে। তেতিয়া খোৱাই বৰাই দিলে যাবি আৰু নগাঁও লে নাযাবি আৰু কাষত গ'লে কোঠা।
এতিয়া আমাৰ সকামটো একেলগে পতা যায় সেইটো কাৰণে এতিয়া ক'বলৈ বেয়া হৈছে আকৌ। নহ'লে কলোৱেই হেই
হয়, হ'ব এতিয়া উপায় নাই। তইনো ক'ত পাবি।
উম।
কবি ববা কবি তেল ভৰাই লাগিব ববা। যে কৰিলে তেতিয়া কৰিব নহয়।
সিটোৱে কথা ভাত কিহ খোৱা হ'ল।
ভাত বইল আলু পিটিকা তাত ভাত কেৰেলা এডাল পিটিকি দিলে। নিমখ ঠিকছে খালো আ, আজি চাটনি। দাল দিলে চাটনি গালো ভাল লাগিলে ঠিকছে খালো।
বইল দালি সোপা কালি ইমান ধুনীয়া লাগিলে আজি কি সোপা ভাল নালাগিলে জানো দালি খোপা। আজি ভাল লাগে নিসিজালে নে কালি ধুনীয়া লাগিছিলে আ সিজোৱাটো।